অ।
উম ই আছো বৰ হয় তই।
উম ময়ো ভাই অলপ আগত ভাত খাই উঠিলোঁ।
ত খালেই মোক কোৱাই নাই।
উম, হে খোৱা নাই কেইটা বাজিছে।
ব্ৰেকফাষ্ট কৰিছোঁ বাৰু লাঞ্চ কৰা নাই।
অঁ। জান মইতো কৰিলো ভাই এতিয়া লাঞ্চ অলপ আগত। কি কয় এইটো যে কি কয়। ৰ লাইট টাইপ যে ত আহিচে বস্তু, লাইট এটা। তিনি শ নে চাইিব নেকি তো অৰ্ডাৰ দিও লাগি আছে কিন্তু পইচা নাই।
অ স কেমেৰাত আগত মানে ভিডিঅ চিডিঅ' বনাত। য হয় ন সেইটো।
ত অমা গাঁৱত গ'লে তো মই আৰমচ ভালকে ভিডিঅটো বনাব পাৰিম। ৰাইট চাইড অফ কৰিকে। তাৰে আগত মানে ছিক্সটিন। অ ষোল্ল তাৰিখে ৰথ আছে তোমাৰ পোন্ধৰ বা চৈধ্য তাৰিখ মানৰ টিকেট। হৈ যাব।
তহঁতে অকলে শাকিবি।
উম, মই আৰু ভণ্টি।
ৱা ৱা।
হম।
পাৰ মোক ললাইও কৈ আছিল লাইট তৰ কথা তাই চিকে মাৰ মই ভিষা দি স। দেৱাই।
অৰে লাই লাগে লাইতো।
উম। হ বৰ ভাই
তাকেৰে ক'বাত ফুৰিব যোৱাৰ প্লেনাই আৰু জান নাই কিনা এইটো যে ব্ৰহ্মপুত্ৰৰ যে ৰিভাৰ ফ্ৰণ্টটো আছিল, তাৰে, তাৰে এতিয়া বঢ়াই দিছে মানে তাৰ এতিয়াও টিকেট ল'ব বোলে
অ ছিক্সটি উম
উম
সেইটয়ে ফূৰ্ব যাব ইচ্ছা গৈছে লগবাত।
অ নগদ যাবি।
উ ব্ৰতাতিহঁতে পুৰা ফৰি আছে গাৰ্ল প্লেয়াআউট পুৰা।
হে ক'ত ভাই মজুত দেখা নাই?
ষ্টেটাছ নাচা নেকি কাশী চত্বৰ।
উ কাশিছৰ নাম্বাৰেই নাই মোৰ তাত।
অ অ সিহঁতে মানে পুৰা লাইক মানে ছোৱালী কেইজনী ভালো লাগে সিহঁতৰ গোটেই ছোৱালী কেইজনী যায়। পুৰা ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি কোনে পায়।
আছেও ভাই ধুনীয়া ড্ৰেছ সিহঁতৰ।
অ এই ৰিয়া নামৰ ছোৱালীজনীৰ আছে সিহঁতৰ লগ।
আহ লণী, লোনী ৰিয়া বেতো ভালে আছে কাপোৰ কালেকচন। কাশী চ্বৰে আন্ট নিচিনা পিন্ধিছে যাই ভাই কিয়?
অ সঠাইলবোৰ ঠাইৰ।
অ ন আনটি বোৰ নিচিনা।
সেইটোৱে। আহ
অ আমাৰ কি হ'ব অলিভিয়াও ঘূৰি আহিল ঘূৰি আহিলে তাই শ্বিলঙৰ পৰা।
তাকেই গোটেই গৰমৰ বন্ধতো এনেকেই থাকিলো।
অ ন আমি থাকি গলো।
উম
পাৰিবে ওলাব কিন্তু ওলাব এলা লাগি।
অ যোনদিনা ওলোৱা টাইম আহে সেইদিনাাই এলাহ লাগে।
অহ
এতিয়া যাব ইচ্ছা যায় ওচৰতে হলে ভাল আছিল ঘৰ।
অ'ন?
উম আল পেলাও কথা হয়।
অলিভিয়া কথা কি সেইয়ে তাই শ্বিলং যাবৰ কাৰণে সুধিছিলে এইটোৱে আৰু পিছত মই ক'লো যে নাইন নোৱাৰিম তেন্ত চাৰ কথা পতা নাই।
উম, তাৰপিছত মোৰো হোৱা নাই।
হা
তাৰপিছত মোৰো হোৱা নাই বোলো কালি এবাৰ কল কৰিছিলো ফাৰ্ষ্টতে নুঠালে। তেন পিছত আৰু তই কল বেক কৰোতে তেতিয়া মই ভাত খাই আছো তো সেনেকে কথা নহয় মই পিছত কৰিম।
উম
উম
কত ফৰিম বা এনে জাগাওতো নাই ন। চব জা মানে য'ত - য'ত মানে ফুৰিব যব জাগা আছে ফুৰিলোৱেই এইবোৰত।
জাগাৰ নামত কেফে আছে খালি।
নহ হা- হা। নে সিহতে ভাই কেফেত কেফেত পিন্ধি যাবলৈ আউটফিটটো ভাল থাক কিব লাগে যোনটো নাই কালেকচন এতিয়া।
উম
অ, তই এইবাৰ দুৰ্গা পূজাত কি মানে কি কিনিবি?
ভাবাই নাই ৰ তই?
মই ভাবি আছো এইটো যে অ, অনলাইনত যে দেখাই একদম চাৰৰা টাইপ। একদম চাইট ফিটে চাৰাৰা। চুৰ্নী লগত ধুনীয়াকে সেইবোৰ কিনি ভাবিছো সেইবোৰ মই সুধি চালো সিহতক তো থাউজেণ্ড ফাইব হন্দ্ৰেদ।
বাপৰে। উম, মোৰ ট্ৰেডিচনেল ল'ব ইচ্ছা নাই কিবা।
সেয়ে ট্ৰেডিচনেল অ, সেয়ে আৰু ট্ৰেডিচনেল তই মানে কিমান সালৱাৰ ল'বি ভাই কিবা নতুন এটা ললে বেলেগ কথা।
সেইটোৱে মানে এবাৰ পিন্ধিয় কাম নাহে।
উম
সেইটোৱে।
মই ভাবিছো সেইবোৰ ক অ, কট চট যে থাকে ফৰ্মেল পেন চাৰ্ট জিন্স যে ড্ৰেছ মই ভাবিছো সেইবোৰ কিনিম।
অহ, পাৰি।
উম, আৰু কি কয় মই যে বগা শাৰীযোৰ যে অৰ্ডাৰ দিছিলো।
অহ',
সেইযোৰতটো ভাই লেনটো ইমান সৰু ভাই মানে তই মানে এটা ড্ৰেপ মাৰাৰ পিছত চছেকেণ্ড ড্ৰেপ মাৰিবৰে হেৰি লাইন ছেকেণ্ড ড্ৰেপ মাৰিলে অ, বহুত
কিয়?
সেইকাৰণে মই মানে শৰীৰটো পিন্ধিব নোৱাৰো গোটেই
কৰ পৰা লৈছিলি?
অ, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো চ এতিয়া সেইটো দি সেই কৰিম আনাৰ কালি এটা চিলোৱাই লম।
উম, ৰিভিউটো দি দে বেয়া ওৱান ষ্টাৰ।
অ', অ', কিন্তু বে দুৰ্গা পূজাত ফুৰা অনেকে এনেকে হব ভাই। তইতো অংকুৰৰ লগতে ফুৰিবি চাগে। ফুৰিব গ যাব পাৰি কিন্তু মেইন কথা চা অলিভিয়া অলি তটা এতিয়া আছে মানুহজন ত তাই তাক মোৰ লগত লৈ আহিব।
বাট এদিনতটো আমাৰ লগত যাবই পাৰে তাই পিছত গুচি যাব তাৰ লগত।
উম
উম তাইক ক'ম যে ভাই দুই বছৰ ধৰি যাই আছো এতিয়াাতো বয়ফ্ৰেণ্ড হোৱাৰ লগে লগতে নাযায় ঠিক হে ঠিক। পাত
অ হা মানে- গ'লেও তাই আনিব ন কিয়া তেতিয়া ভাল নালাগে এনেকে।
উম বেলেগ দিন যাব দিম তাইৰ লগত আমাৰ লগত সেইদিনা নালাগে উম। অহ আৰু বেলেগ ফুুৰিলে তোৰ লগতে ফুৰিব তে হ হা।
উম হম
ফুৰিলে সেনেকে ফুৰি ভাল লাগে লাইক বহুত জগা যায় তাই।
অ ন
উম
ফবৰ লাগিছে।
ভিৰ পাইছিলোঁ অংকুৰহঁতৰ লগত যাওঁতে শংকৰহঁতৰ লগত যাওঁতে বেয়া ভিৰ পাইছিলোঁ আৰু বহুত খোজকাঢ় লগা হৈছিল এই হেৰি পটৰ সেইবোৰ চাব যাওঁতে-
অবে
উম
হে
উ উ হ আৰু ক হেল্ল' হেল্ল' হেল্ল' হেল্ল' মা তাহানচোন
হেল্ল' হেল্ল' পাইছ অ কি কয় মোক মোৰ লগ এজন আছে হা মোৰ লগ এজন আছে হা এইচ টি ৰে
আহ
কি হৈছে তাক মানে তাই ইণ্ডোনেছিয়ান ছোৱালী এজনী মানে ভাল পায় হা- হম হ উ ত' তাই মানে পুৰা ট্ৰাই কৰি আছে ফাৰ্ষ্ট ফ্ৰেণ্ড হৈছে এনে তাৰমানে পুৰা স্পাইচি স্পাইচি কথা পাতে হা, ত' মানে সি মানে- মানে মানা কৰিছে আৰু সি সি মোক মই কৈ আছো ট্ৰাই কৰি ট্ৰাই কৰি চা কি যায়। তাৰপিছত সি কৈছে ভাই পাগ্লা নেকি ব তাই ইণ্ডোনেছিয়ান হয় ত তাই আৰু মুছলিম মোৰ ঘৰৰ পৰা খেদাব লাত মাৰি ত মই বোলো ভাই হলেও- তাই যদি ইমান মানে ল'ৰা মানুহে যেনেকে কৰে না লাইক তাই সেনেকে মেছেজ দিছে জানো ঠিক আছে বুজি পাইছোঁ তোৰ ইণ্টাৰেষ্ট নাই ত বৰ হৈছে। তে মুক্ত কৰিব দে সব মোৰ ওপৰতে আছে মই তিতিয় লৈকে টায়াদ নহয় মই মানে টাই কৰিম মানে- ল'ৰা মানুহ নিচিনা চেজ কৰি আছে তাই পুৰা আৰু সি আগত- কি আকৌ অপজিত ছোৱালী মানুহ নিচিনা কৈ আছে বি ফ্ৰেড এ ইমান- হে মই বোৰতো এইটো ছোৱালী নেকি ভাই।
ইমান কি হৈ গ'ল ভাই-
অ তাৰপিছত সি কৈ আছে তাই যদি লৰাই কৰা বস্তু কৰিছে মইতো ছোৱালী কৰা বস্তু কৰিব লাগিব উম! হোম
এটলিছ এনে জুটা দি টো দিয়া নাই
অ কি কয় সি কৈ আছে ডাইৰেক্ট নেভাৰ আছে নি মানে এনেকা হ'ব নোৱাৰে। কিন্তু তাই বুজিয়ে নাপায় বাট ষ্টীল এতিয়া বুজাওতে বুজাওতে এতিয়া তাই ফাইনেলি গৈছেগে ঠিক আছে। আছে মই আৰু মাজে মাজ মইতো কল কল কৰিব পাৰিম নে? এনেকা
খেলতো ক'ত বা এইবোৰ কেনেকে কৰে আৰু। কেনেকে ট্ৰচ কৰিব পাৰে মানুহক?
তাকে ভাই।
উম!
মইতো নোৱাৰো।
অ ভাই তাতে নান্জিঅ তাতে চাইনাৰ প কি
জৰ যে জৰ। সিহঁতৰটো সেনেকা।
অ সেই ৰ মই কৰি আছো ৰ টোক'।
উম।